এয়া চাহ-তাহ খাই কৰি আজৰি হৈ আহিছো।
এতিয়াহে।
অ', দেৰীকে খালো আজি। মই এয়া বা অ', ভাতে খাব তাকেই। মই ইয়া হেৰি গ'লো এই বাইদেউ বাইদেউহঁতৰ ঘৰলৈ গৈছিলো এই গেছৰ কাৰণে, কিবা কাম অলপ কৰিব লাগে। গেছ বুকিং কৰিব নাজানে বাইদেউৱে।
উম।
অ', সেই বাইদেউহতৰ ঘৰত গেছ বুকিং কৰা কিবা কাম অলপ কৰি মেলি আহিছো হে। মানে এটা মই চাহ তাতে খাই আহিলো বাৰু ইহঁতে খাই সেহতে খাই কৰি উঠিলে আৰু।
অহ। ময় এইয়া ভাত বনাই আছো। ভাত বনাই আছো উম, বনাই আছো ভাত কেইটা হৈছে। আঞ্জা খিনি বঢ়াই দিছো আৰু ভাজি কিবা এটা বনাম আৰু।
কি বনাইছ?
মাছ বনাইছোঁ।
উম, মাছ খুব খাও নেকি অ', তহতে?
উম, মোৰ মাছতো থাকেই।
অ'।
আমাৰ এইয়া জালি কোমোৰা এডোখৰ বোৱাৰীজনীয়ে দিছিলে।
অ'।
তাকে মাছতো নাই, এতিয়া শুদা জালি কোমাৰা দুখৰকেনো কি কৰি খাম তাকে ভাবিছো।
ভাজি বনাই খা, বুট কেইটামান দি।
বুট তিয়াই নথলো নহয়।
অ', অ', বুট কেইটামান দি ভাজি বনাই খালে ভাল লাগে হয়।
অ', এতিয়াহে দিছে তাই।
অ', নহ'লে দালিতে দে।
দালিতে দিব লাগিব নহয় কাইলৈ মাছ অকণ আনিহে খাওঁ নেকি
উম মাছৰ হতিও ভাল লাগে যেনিবা
অ বাইদেউ আকৌ কঁঠাল গুটি কেইটামানো দি পিঠাইছে কঁঠাল গুটি কেইটাও বোলো বনাব পৰা যাব
উম দালিতে যদি কোমোৰা দিয় কঁঠাল গুটি দিয় তেনেহলে খাবলে ভাল হয় দালিকণ ন
খিনি মানে কেৰ্কেটুৱাই খাইছে খাই খাই সৰা সৰি যায় মানে কঁঠাল খিনি মানে ওপৰতে কেৰ্কেটুৱা লাগিছে কেৰ্কেটুৱাই আধা খাই পেলাই দিয়ে তাৰপৰা সে এৰুৱাই এৰুৱাই গুটিখিনি থৈ দিছে ছিলে এই দি পঠিয়াইছে এতিয়া
অ
কঁঠালগুটি খিনিও আনিব মাতিছিলে ফোন কৰি আকৌ এই গেছৰ কাৰনেও বোলো অ কেৰ্কেটুৱা ঢেৰ একোৱেই নাথাকা হ'ল কেৰ্কেটুৱাৰ পা
অ আমাৰ ইয়াত নাই যেনিবা
অ আমাৰ ইয়াত একোৱে নাথাকে কেৰ্কেটুৱাৰ পৰাও একো নাথাকা হ'ল
উম আমাৰ ইয়াত কেৰকেটুৱাটো নাই আকৌ বান্দৰ নাই কেৰকেটোৱা নাই
ভালেই তহঁতৰ আক উম সেই এনেকুৱা ভাল হয় কেৰ্কেটুৱা নাথাকা
উম বস্তু বিলাক থাকে আৰু ন
অ
উ কেৰ্কেটুৱা বান্দৰ থাকিলে ধৰা ইটো সিটো বস্তু নাথাকে আউ
উম নাথাকে নাথাকে তামোল নাথাকে তামোল নাইকিয়া হ'ল আগতে তামোলৰ বাৰী ডাঙৰ নহয় আ আমাৰ তামোল বহুত নহয় আগতে বাৰিখন ডাঙৰ নাৰিকল গছো আছে কেবেজোপাও নাৰিকল গছ নাৰিকলো বেচো আমি আগতে নাৰিক দাপ বেছিটো বহুত পইচা পাওঁ তো দুহেজাৰ পোন্ধৰশ লৈকে পাওঁ আক
উম বান্দৰে নাৰিকল সপা খাব নোৱাৰে যে ন
নাই নাই নাৰিকল খাব নোৱাৰে কিন্তু কেৰ্কেটুৱাৰ পৰা এতিয়া নাৰিকলো নাথাকা হল যে এনে দা
উম আমাৰ সেই ঘৰ ফালেও দেখিছো আমাৰ গৰুৱাত আমাৰ মাহঁতৰ ঘৰতো দেখিচোন চোন সে কেৰ্কেটুৱাই একে নাৰিকলৰ সোপ খুলি খুলি পেলাই পেলাই থয়
অ এতিয়া নাৰিকল খুলি খুলি খায় উম নাৰিকল খুলি খুলি খায় আমাৰ ঘৰৰ ওচৰততে দুজোপা আছে যে তাত কেৰ্কেটুৱা নালাগে কিন্তু চবৰে ঘৰতে কেৰ্কেটুৱা খাইছে কিন্তু আমাৰ ঘৰত নাই আমাৰ জোপা আমাৰ দুজোপাত নাখায়
অ কিবা দি থৈছ চাগে
নাই নাই বেলেগ গছ ওচৰত নাই যে সিহঁতে জপিয়াই জপিয়াই আহি উঠিবলৈ ইমান সাঁহ নকৰেহি তাৰ মানে আমাৰ সেই দুজোপা অ সেই দুজোপা মানে দাব বেচিলে কিবা সেই বেছি দিন হোৱা নাই বেচিছিলোং বাৰশ টকা পালোং
উম তহঁতৰ সেইফালে দাব বেচে যে ন
অ ডাব নিয়ে নহয় আমাৰ
উম উম উম আমাৰ এইফালে দাব নাৰিকল নিনিয়ে আমাৰ এইফালে এ শুকান নাৰিকল হে আৰু এই লৰা নাৰিকল বিলাক নিয়ে আও
অ
দাব নাৰিকল নেনিয়ে ইমান
লৰা নাৰিকলৰ যোৰা কেনেকে?
আমি পঞ্চাশ টকাকে নিয়ে, এটা
অ'।
ডাঙৰ হ'লে।
আমাৰ ইয়াত অ' যোৰা কিমান জানো?
কিমান?
দুশ টকা, ডেৰশ টকা।
এ, সেয়া শ হেৰি নাৰিকলৰ আকৌ, শুকান নাৰিকলৰ।
অ'।
অ' আমাক কিনিব গ'লে লয় এশ টকামান।
অ' আমি বিহু বুলি এশ টকা, ডেৰশ টকা দি যোৰা আনো এযোৰ, এযোৰ আনো। আমাৰ নাৰিকল নথওঁগৈ যে আমি দাবে বেছি দিওঁ যে।
উম, আমাৰ থাকে যেনিবা এজোপা মোৰ চাপৰ গছ আছে, খাব কাৰণে মই হেজিবা ৰাখিয়ে থওঁ আৰু।
নহয় আমাৰ, আমাৰ কেৰ্কেটুৰ কাৰণে ভয় লাগে থ'বলৈ মানে কি দাবতে বেছি দিওঁ সেইকাৰণে। কেৰ্কেটুৱা খাই নাইকিয়াহে কৰিব সেইকাৰণে দাবতে বেছি দিলে পইচা কেইটা পাম ন'।
উম।
উম, এনেকে দুজোপা আছে দুজোপা বেচিলে বাৰশ, পোন্ধৰশ কোনোবা কোনোবা দিনাখন পাই যাওঁ।
উম, আমাৰ ইয়াত আজিকালি নাৰিকল হ'বা নালাগে হ'ল ইমান। হ'ব থোকটোত উম, তাৱা কাৰণে।
অ' টাৱাৰ হোৱাৰ পৰা পাই এতিয়া আজিকালি নাৰিকলটো কম লগা হ'ল আমাৰ ইয়াত
উম, আগতে আমাৰ ধেৰ হয়।
আমাৰ ইয়াত এতিয়া দোকানে, ডাৱৰ দোকানে আছে যে ওচৰতে।
অ' আমাৰ আকৌ গছ কেইডাল বুঢ়া হৈছে যে।
অ'।
সেইকাৰণে কমিছে নেকি অকমান লাগনটো।
তহঁতৰ এডোখৰত ডাবৰ দোকান ইমান নাই আৰু সেইকাৰণে কিনা ইমান মানুহ নাই।
উম, ডাবৰ দোকান নাই।
অ' ডাবৰ দোকান নাই আমাৰ এতিয়া খুৰা এজনে বেছে ডাব, ডাব বেচে সিয়ে নিয়ে বেছিকে।
উম, সেইফালে বাটতে উলিয়াই উলিয়াই থৈ দিয়ে যে।
অ' বিশটাত ছশ টকা।
বিশটাত ছশ টকা দিয়ে।
অ' কেতিয়াবা সাতশ টকা পাম।
অ' সেইকাৰণে বহুত পাৰ।
এতিয়া দাম বেছি এতিয়া গৰমত চাৰে ছশ, সাতশ এনেকে হৈ আছে।
উম।
উম, নাৰিকলটো ধৰিলো এতিয়া বেছি লা-লা-লাভ নাই। আমাৰ ডাবটো বেছিলে লাভ আছে।
অ' ডাব বেছিলে লাভ তহঁতৰ।
অ' ডাব বেছিলে লাভ, নাৰিকলটো আৰু হোৱালে আৰু ধেৰ এদিন লাগিব, তাতকে ডাব তিনিবা ডাব অ' ডাব তিনিবাৰ মান বেচিব পাৰি।
উম, সেইটো অলপমান ডাঙৰ হওঁতে বেচে আৰ।
অ' নাৰিকল বুঢ়া হোৱালৈ আমাৰ ডাব তিনিবাৰ মান বেচিব পাওঁ।
অ'।
অ'।
হয়, দে আমাৰ হে এথোক এতিয়া পুৰথ হৈ আছে।
অ'।
তাকে বেপাৰী আহিলে কেইটামান বেচিব লাগিব, আকৌ এই সকাম-চকাম থাকে যে। ভাদ মাহ হত সেইকাৰণে ৰাখি থৈ দিম কেইটামান। আকৌ শাওনত। অ', শাওনাত ভিনদ শ্ৰাদ্ধ আছে, তেতিয়া লাগিব কেইটামান। সেইকাৰণে মানে অ', কিনিলে দামতটো বেছি ভৰা যায় আৰু ন' ঘৰ কেইটা থৈ দিলে পইচা নালাগে ভৰিব।
অ', এই আজিকালি আজিকালি কেৰেলা নাৰিকল এটা দিয়ে নহয়, এশ টকা তিনটা।
উম, কেৰেলিয়ানটো।
অ', সেইটো দিলেও হয়, সেইটো আনি দিলেও হৈ গ'ল আৰু তিনটা এশ টকা হৈ যায় আৰু।
অ', হৈ যায় সেইটো দিলেও, সেইটো সোৱাদ নাই ইমান। প্ৰসাদত দিলেও, ঘৰটোৰ নিচিনা। উম, দিয়ে নাইকিয়া মানুহে আৰু নাৰিকল নোহোৱা মানুহে তাকে তাকে নিদি পেলাই কি দিব।
উম, এতিয়া ভাত খাই কিবা কাম কৰিবি?
ভাত খাই পেলাই কাম নকৰোঁ, ভাত আধা বনোৱা হৈ আছে বনামগৈ আকৌ আছেই।
অ', মই আকৌ ভাত খাই ভাত খোৱা মানে কি ভাত দেৰিকে খাম বাৰু। কাম এটাও আছে বই ওচৰ মানুহ এজনীয়ে কাপোৰ এযোৰ দি থৈ গৈছে চিলাবলৈ।
অ'।
উম।
তই আকৌ নিশাচৰ মানুহ ৰাতি ৰাতি কাম কৰি থাকা আৰু।
তাকে নহয়, এতিয়া কাপোৰযোৰ ব সন্ধিয়া সময়হে দিছেহি চিলাবলৈ দিছে। এতিয়া ৰাতি চিলাব লাগিব আৰু এতিয়া চিলাই কৰি দহি গুঠি দিব লাগিব।
উম, ৰাতি দুটা এটা যিমানটা বাজে বাজি থাকিব আকৌ।
অ', আহ। দুশ টকা পাম আকৌ চিলাই দিলে হয়। চিলাই কৰি দিলে দুশ টকা এটা পাম, দুশ টকাটো কোনে দিয়ে।
অ'। মই আকৌ বহি থকা ইমান অভ্য়াস নাই নহয়, মই ভাত খালো বুলি অলপমান খোজ কাঢ়িম আৰু। খোজ কাঢ়ি লৈ পেলাই শুমগৈ, চাৰে দহটামানত মোক
অ', মই মই ৰাতি ৰাতি কাম কৰো আকৌ।
উম, সেইকাৰণে ৰাতিপুৱা দেৰিলৈকে থাকা ন'!
অ', ফেব্ৰিক কৰি পেলাই মোৰ এতিয়া অভ্যাস হ'ল, ফেব্ৰিক কৰোঁ, এতিয়া কটন অ', দেৰিকে উঠো এতিয়া কটনৰ কাপোৰ অৰ্ডাৰ আহি আছে আছে গ'ম পাইছ নাই মই এতিয়া কাপোৰ আনিব গৈ পাৰা নাই গ'ম পাইছনে?
উম, আনিবি বজাৰ পৰা আনি লবি।
অ', আনি পেলাই কৰি পেলাই দিবি আকৌ। অ, নগাঁৱত চোন গৈছিলিয়ে সেইদিনাখন।
সেইদিনাখন গৈছিলোঁ বেমাৰ বেমাৰ আজাৰ তাই বেমাৰ ওলায়। সেইনাখন তাই বেমাৰ আছিল যে বেমাৰ মানুহজনী সুস্থই নহয় এতিয়া বেয়া লাগে। তাকেই ব বোৱাৰীজনীৰ লগত গৈছ
অ'।
এতিয়া বোৱাৰীজনী সুস্থ হোৱা নাই যে, তাই একেবাৰে দাঁতৰ বিষত জ্বালা হৈ আছে কেনেকে যাবি?
অঁ তেনেকুৱা হ'লে দিগদাৰ হয় আৰু।
অ' তাই এতিয়া দাঁতৰ বিষত একে গোটেই দিন জ্বালা ভুগি আছে আকৌ, মই তাইক লৈ কেনেকে ঘূৰি ফুৰিম।
উম, দাত উভালি দিলে নে কি কৰিলে? ঔষধ
নাই, নাই ঔষধ দিলে বেজি দিছে পাঁচটা।
অ'।
অ' এতিয়া যামৰিছে অলপ, ভাল পাইছে বোলে বিষটো। তাৰপিছত এতিয়া ফিলাপ কৰি দিম বুলি কৈছে।
অঁ কৰি দিবা লাগে, নহ'লে বিষ এইয়া পূৰ্ণিমা আ'ও সিত এইবিলাক বিষাই থাকিব। দাঁত পোকে খালে আৰু বিষ হৈয়ে থাকিবা পোন্ধৰ দিনৰ মূৰে মূৰে।
অ' এইটো ফিলাপ কৰি দিব বোলে এতিয়া।
অ' ফিলাপ কৰি দিলে ভাল হ'ব।
ভাল হ'ব বুলি কৈছে ডক্তৰ জনে অ'।
উ কিছুমানে দাঁতটো উঠাই দিয়ে।
অ'।
মই আকৌ উঠাই দিলো, বিষ হৈ আছিলে উঠাই দিলো।
ডক্তৰটোৱে দাঁতটো উঠাই দিব দিয়া নাই মজবুত হৈ আছে দাঁতটো।
অ' মোৰো সৰাইছিলো। উঠাই দিলো, অকমান পোকে খাইছিলে বিষাই থাকে।
অ'।
ঠাই একে গুৰি দাত আৰু।
উম।
উঠাই দিলো।
উম।
অ' হ'ব দে।
অ', অ'।
হ'ব দে ৰাখ।
অ'।